হয় শুনি আছা ন? হয় শুনি আছা নে? অ শুনি আছো। দিয়া, অ কি কৰিছিলা বোলো?
এ এনেই আছো ৰ ভাত খালো এতিয়া, ভাত খাই অলপ তোমাৰ অলপ বিচনাত বাগৰ দিছো ৰেছ লৈছো।
অ তাকে গৰম পৰিছে অলপ।
গৰম পৰিছে তুমি ভাত খালা নে?
অ হয় হয় খালো ৰবা, আহিফালে একেই দিয়া তোমাৰ নিচিনাকে। এই বিচনাট এনেই আছিলোঁ তাকে এটা বিষয় মনত পৰি ৰবা বিচনাত থাকোতে।
কি কৈছা?
অ, বিষয় এটা মনত পৰিল বোলো বিচনাত থাকোতে।
অ অ অ।
তাই বিষয়টো হ'ল কৃষকৰ জীৱনৰ ওপৰত আমি কথা পাতো বলা।
কৃষক কৃষকৰ ওপৰত। কৃষিৰ ওপৰত আৰু।
অ কৃষক মানে কৃষি হল কেনেকুৱা জীৱন তেওঁলোকৰ।
উম উম পাৰিম বাৰু তুমি খেতি কৰি পাইছা নাই।
অ খেতি কৰি মানে
উম।
তেতিয়া মই মামাহঁতত গৈছিলো, তেতিয়া মই খেতি মানে অলপমান হেৰি কৰিছিলো আৰু। কিন্তু মই ভাবো বৰ কষ্টকৰ কিন্তু এই কামবোৰ কামটো।
অ অ কষ্টকৰ আছে বাৰু। কিন্তু কষ্ট কৰিলেতো কৰি আছে মানুহ বিলাকে। কৰিবটো লাগিবই। আমাৰ ঘৰতে কৰিছিল কিন্তু।
অ তোমালোকৰ হয়।
ধান, উম ধান খেতি কৰিছিলো তেতিয়া। সৰিয়হ কৰিছিলো। কৰি আৰু তোমাৰ এইবিলাক কৰিছো ন সেইটো এতিয়া বাৰু নকৰোঁ মই। আজিকালি নকৰো বাৰু এতিয়া মাটিবিলাকো কেনেকে নাই বাৰু আগ দিয় পিছে।
অ হয় হয় হয়। ঠিকে মানে খেতি কৰাটো ভাল বাৰু, এই মানে খে খেতি কৰি যোনবোৰ মানে সেই সেনেকৈ পায় মানে ফলটোপুৱাই মানে। দেখি ভাল লাগে কিন্তু মানে মোৰ মামা হতৰ পৰমান দেখিছো মানে তেওঁলোকৰ মানে অতি সুখী হয় আৰু। আৰু ধান কটা সময়ত মানে নতুন চাউলেৰে ভাত খাই নহয়। মানে নখোৱা খাই নহয় এনেকে।
অঁ অঁ নশ নশ ঠাই মই মানে তোমাক কৈছো তুমি সিমান জানানে ভালকে পুৰা যি কি কৰিব লাগে প্ৰথমৰ।
অ হয় হয় হয় কোৱাচোন বাৰু কেনেকে কি কি পদ্ধতি বিলাক কোৱাচোন তোমাৰ
প্ৰথম তোমাৰ হেৰি কৰিব কঠীয়া পাৰে।
হয় হয় কঠিয়া।
এতিয়া তোমাৰ কঠিয়া পাৰিব পাৰিছে শালি ধানৰ।
অ অ হয় হয়।
এতিয়া পাৰিলে এতিয়া তোমাৰ মোটামুটি তোমাৰ এতিয়া ট্ৰেক্টৰ বিলাকে তোমাৰ হাল বাই আছে
হয় হয়।
অপ পানী লগা হৈছে বৰষুণ লাগে ব পথাৰত পানী নিয়া উ তাৰে পিছত তোমাৰ ট্ৰেক্টৰেৰে হাল পাব হাল বাই কিনে তাৰ পিছত তাত তোমাৰ কঠিয় বিলাক তুলিব তুলি কিনে আলি আলি দিয়ে যি আলি দিয়াতটো জানাই। কদালে দি আলি দিয়ে দি কিনে তাত তেক্টাৰ মাৰিব। তোমাৰ সেনেকে চাহ মাৰি কিনো তোমাৰ তোমাৰ তেনেকি পঠিয়াবিলাক তাৰপিছততো ধান ওলাই জানো ধান ওলালে ধ ধান ওলালে তোমাৰ নিকাব লাগে নিকাই কিনে তলত নিক মানে কি জনোৱা নাই
অঁ কোৱাচোন বাৰু কি নিবা?
কোৱা মানে তোমাৰ এইবলাক তলত যি তোমাৰ বন বিলাক গজি আহে। ধানৰ মাজে মাজে যেতিয়া ধানটো গজিব আহ নেটুক দিয়াৰ পিছত ৰোৱাৰ পিছত সেইবিলাক বন বিলাক চাইছ ত মানে।
অ ঠিকে ঠিকে পালে।
দিনত তোমাৰ তেনেকে ধান আহি যায় তোমাৰ কাতি মাহ কাতি মাহটা আহি যায়।
অ অ হয় হয় হয় এনেই কিমান মাহ লাগে? কনো এনে ধান খেতি কৰাৰ কাৰণে মানে ধানটো।
ধানটো অ ধান তোমাৰ নালাগে বেছি বেছি। দিন নালাগে এতিয়া তোমাৰ ধৰা, অসমীয়াৰ কি ধণাৰ ভৰি আছে এইটো?
এইটো তোমাৰ জুলাই মাহ পৰি আছে।
জুুলাই মাহ পৰিছে জুলাই অগষ্ট চপ্টেম্বৰ। তোমাৰ এইটো ধানতি হেৰিত কাটিব তোমাৰ অ তোমাৰ বিহু। প নবেম্বৰ ডিচেম্বৰ মানে।
অ হয় হয় মানে কাতি বিহুৰ আগে আগে নহ হয়।
অ নাই নাই নাই ডিচেম্বৰ নৱেম্বৰতৰত কাটিব এইটো। বিহুৰ আগে আগে কাটিব আৰু এতিয়া জুলাই আগষ্টৰ ছেপটেম্বৰ অক্টোবৰ। পূজাৰ আগে আগে তোমাৰ হেৰি আহিব অ মানে। দূৰ্গা পূজাৰ আগে আগে ধান বিলাক ওলাব অলপ অলপ। তেতিয়া তোমাৰ আমি মানে আগতে কি কৰিছিলো তোমাৰ মানে যেতিয়া ধান বিলাকে নিয়ৰ পৰি থাকে পজাৰ টাইমত এতিয়া বাৰু নিয়ৰ সেনেকে ন নপৰে আগতে তামাম নিয়াৰ পৰিছিল টোন তোমাৰ ৰেছি বহুত নিয়াৰ পৰিছিল পূজাৰ টাইমত।
তেতিয়া মানে তোমাৰ আমি এই খেতি পথাৰ বিলাকে ৰাতিপুৱা খোজ কঢ়ি খোজ কঢ়ি আহম আলিৰ মাজে মাজে এইগিলে এইবিলাক ধান বিলাক চাব যাওঁ মানে ধান বিলাক আহিছেনেে নাই। ধাানৰে আজত দেখি আহা থাকে তোমাৰ এইেই। ধান আগ আগত ওলাই য এইবিলাক আমি চাব পাৰ ৰাতিপুৱা। তোমাৰ পূজাৰা এই যে আহি যায় চান বিলাক। সিহঁত বিলাক আহিগল তাৰ পিছত সেই বিলাক ধান তোমাৰ এই ডিচেম্বৰ মানে কাাটেই নৱেম্বৰ ডিচেম্বৰত।
অ।
সেই থানে।
অ সিমান মানে সেইখিনিত হয় আৰু হয় হয়। থিকে ঠিকে মানে নতুন চাউলৰ ভাত খাইলে অতি ভাল লাগে কিন্তু। অ নতু নখোৱা পাতে হয় হয় মই প্ৰক- যা দিয়া মানে মামাৰলৈ এই তেনেকৈ নখোৱা খ প্ৰতিবৰে নিমন্ত্ৰণ কৰে মানুহে।
ম কিন্তু আনছেতি আমাৰ এইবিলাক
অ হয় হয় কিছু পৰিমামানে কমিছে বাৰু যিমান দাৰ মানে যিমান- দুনকৈ যাই আছে অ- হয় হয় মই মানে অ ইমান ডাঙৰকে নাপাতে আৰু সৰু সৰুকে- সৰুকে পাতি থৈ দিয়া হয় বাৰু যিমান মানে।
মই হয়
হয় দিনবোৰ আধুনিক হৈ যায় আছে মানে মানুহৰ মানে এই এনেকুৱা কমিছে আৰু অলপ অলপ
হয় মানে আগতে মই নহোৱাত মই প্ৰায় মাতিছিলে গাঁৱৰ মানুহবিলাকে তোমাৰ ন হ নহোৱাত তোমাৰো জানাই নহোৱাত মানে তোমাৰ চব বস্তু ঘৰৰে লাগে।
অ ঘৰৰ ঘৰৰ পৰা সকলো মানে নবিধ হ'ব লাগিব আৰু
ন খোৱা তোমাৰ চব ঘৰ পাৰে তোমাৰ চাউলটো উ চাউলে বাৰু ধানৰে সেটো তাৰে পিছত তোমাৰ এইবিলাক এই ঘৰৰ বস্তু আৰু ক আলু দালি পাৰা পাৰাও দিয়ে কিছুমানে
হয় হয় হয় হয়।
মানে মই এবাৰ খাইছো মোৰ দুই একঘৰ মান তাত- তোমাৰ সিহঁতৰ চব ঘৰৰে আৰু তোমাৰ-
অ হয় হয় ঠিকে ঠিকে-
আগতে খাইছিলো মাতিছিল আগতে এতিয়াতো নাই এতিয়া দুই একঘ পাতিলেও মানে ঘৰৰ ভিতৰত - তপাতি -
হয় হয়
এতিয়াতো আৰু নিজৰো খেতিবাতি এতিয়াতো নিজৰো খেতি বাতি নাই তোমাৰ - তেনেকুৱাতি খেতি কৰা বাদেই দিলো এতিয়া।
ঠিক কৈছে হয় হয়।
উ তেনেকুৱাটে ভাল লাগে আৰু তোমাৰ হয় আৰু তোমাৰ ত স কি আগতে আৰু এটা খেতিছিলো আমাৰ এই বড়ো খেতি বুলি কয় বড়ো খেতি বড়ো ধানৰ বড়ো, ধানৰ- এইটো খেতি এতিয়া আমাৰ ইয়াত নকৰে কাৰ আগৰ মানুহ বিলাক এই বিলত- বড়ো খেতি কৰিছিলে আমাৰ ইয়াত তাৰমানে বড়ো খেতিটো- কিন্তু কষ্ট বহুত হয় তাৰমানে তোমাৰ উম- এই শালি খেতিত থাকি তোমাৰ বড়ো খেতিত বি বহুত কষ্ট মানে মই মই নিজে গৈ পাইছো সৰুতে তোমাৰ মোটামুটি তোমাৰ মই- ক্লাছ এইট নাইনৰ পৰা মই খেতি মানে বড়ো খেতি - মই যায় পাইছিলো লগত ঘৰৰ মানে তোমাৰ গলে মানে এই এইবাৰ আলিবিলাক বিলগ কৰিব লাগে এই বহুত কষ্ট তোমাৰ দিগদাৰ হেৰি বিলাক উঘলি উঘলি তোমাৰ পাণ লতা বিলাক হেৰি ই ইমান কিমান চৰালি দিব লাগে বৰ সেই
উম হয় হয় হয় মানে সেই আৰু মানে অলপমান কষ্ট কষ্টকৰ কিন্তু বিৰাট মানে এই খেতি কৰাটো ইমান ধেমালি বুলি নহয় মানে সেই আৰু
তোমাৰ মানে তোমাৰ মানে কি হয় মানে তোমাৰ বড়ো খেতিত মই মানে যেতিয়া গৈছিলো তেতিয়া তোমাৰ মানে আলিপুৰ এই মানুহ বিলাক কষ্ট কৰি কৰি তোমাৰ আগৰ দিনৰ মানুহ বিলাক একদম দেহ বিলাক শেষ হৈ গৈছে মানে এতিয়াৰ পৰা বড়ো খেতি বিলাক কৰিব ইচ্ছা নকৰে কাৰণ দেহটো একদম বেয়া হৈ যায় মানে
হয় হয় উম মানে দেহাৰ কিন্তু এই গৰমত মানে আজি আজিকালি যিটো গৰম পৰিছে মানে মানুহে সেই আৰু খেতি কৰিব বাতি কৰিবৰ কাৰণে মানে সেই সেই আগৰ সাহসটো নাই আৰু মানে ইমান গৰম পৰিছে বহুত মানে হেৰি হৈ যায়
মানে এতিয়া তোমাৰ তাৰমানানে পৰিশ্ৰমটো বহুত কৰিব লাগে মানে তোমাৰ পৰিশ্ৰম মানে আগত কৰিব লাগিছিল এতিয়া তোমাৰো বহুতে খেতি কৰা বাদে দিছে তোমাৰ তেনেকুৱা লোকে কষ্টৰ কাৰণে বাদেই দিছে
হয়
বড়ো নীতি আগতে গৈছিলো ন তাক যেতিয়া গৈছিলো তোৰ মানে মই তোমাৰ এইবিলাক এই চাহ জলপান লৈ গৈছিলো তোমাৰ
অহ হয় হয় ঠিকে অহ অহ বেয়া নহয় ভালে ভালে
তো তাত নকৰে তেনেকুৱা বড়ো খেতি
বড়ো খেতি নকৰে বাৰু আমাৰ এই সাধাৰণ এনেকুৱা খেতিয়ে কৰে মানে চাউলৰ খেতি
শালি খেতি শালি বুলি কয় সেইটো সেইটো হয় শালি খেতি বুলি কয় সেইটো বড়ো খেতিতো অৱ এতিয়া যেতিয়া ৰ এতিয়া তোমাৰ ৰুৱ হৈছে আৰু তোমাৰ এই এইটো মাহত ৰুবই কি কৰিম আৰ কঠিয়া বিলাক তুলিব
অহ
আমাৰ ইয়াত ট্ৰেট ট্ৰেক্টাৰ মাৰি আছে এতিয়া হাল মাৰি আছে।
হয়
আৰু কিছুমান জোগাত ৰুইছে মই সিদিনা দেখা পালো তোমাৰ এই ৰঙিয়া টাউন ফালে দি বোৰো তে তাত মানে ধান খেতিই ৰুইয়ে আছিল তোমাৰ
অহ হয় হয় হয় ঠিকেই ঠিকে দেখা পাই যায় কিন্তু মানে কিছুমান খেতি এনেকুৱা ধুনীয়াকে কষ্ট কৰে কৰেৰে আৰু ফলসমূহ মানে ইমান ধুনীয়াকে পায় তেওঁলোকে
হয় হা, মানে তোমাৰ যেতিয়া ধান বিলাক ওলাব চাবচোন পকা ধানৰ মাজে মাজে সৰু কি হৈ যাব ধান বিলাক মানে এৰি দিছে চাই ভাল লাগে তোমাক তেনেকুৱা কে
অহ সেইয়াই আৰু সকলো খেতিয়ককে মানে এনেকে প্ৰণাম জনাব লাগে আমি সন্মান কৰিব লাগে আৰু ইমান যাতে অন্ন মানে আমাক সহায় কৰি আছে অন্ন অন্ন দানৰ কাৰনে আৰু তেওঁলোকক মানে বিহু মঞ্চ এখনত মানে এনেকে গামোচা দি সন্মান কৰিব লাগে।
হয় হয় এইটোতো হয় বাৰু সন্মান কৰিব লাগে হলেও হয় ঠিক আছে দিয়া ৰাখিম থৈ দিওঁ। ভাল লাগিল দিয়া ঠিক আছে, দিয়া দিয়া ৰাখিছোঁ।